হেল্ল'
হয়।
কি কৰি আছা?
এ আছো তুমি?
মই আছো, বাকী পঢ়া শুনা কেনেকোৱা চলিছে?
এইয়া চলি আছা আৰু তোমাৰ?
মোৰো ঠিক ঠাক। এইবাৰ কিমান ক্লাছ পালা?
এইবাৰ ক্লাছ এইট।
এইটত ন।
অঁ
বাকী টিউচন চিউচন লৈছানে নাই?
অ গৈ আছো। আজি যাব নোৱাৰিলো।
অ, কিহৰ টিউচন লৈছা?
মই মেটছৰ।
অঁ,
ত পঢ়া শুনা ভাল চলি আছে?
উম ঠিকে চলি আছে দিয়া।
অঁ।
কি কৰি আছা এতিয়া?
এইয়া প্ৰজেক্ট কৰি আছিলো। হেৰি এইডাল কি বুলি কয়, তুমি এবাৰ কিমান চেমত পালা?
মই এইবাৰ ডিগ্ৰীৰ পঞ্চম,
উম।
কিবা খালা নে নাই?
নাই খোৱা নাই খাম আৰু।
অঁ। বাকি কিবা কৰি আছানে নে, তুমিতো ছবি আঁকি আছিলা ন শিকি আছিলা।
অ চবি শিকি আছিলো এয়া মানে কৰি আছো আৰু।
অঁ ধুনীয়া ছবি আঁকা দেখোন পাইছোঁ বাৰু দে ফটো চটো।
থেংক ইউ। তুমিতো গান ছান গাইয়ে আছা, এতিয়াও চাগে ন।
উম গান সেই সেনেকে উম দিন আহিলেহে গোৱা হয়। এয়া বহাগৰ মাহত আৰু এই, ইফালে ৰাসৰ সময়ত এনেকেই গোৱা হয় আৰু।
অ যোৱাবাৰতো ৰাসত তুমি মিলন বাকৰিত কৰিছিলা।
অঁ সেনেকে গান গোৱা হৈছে কেইবাখনো। বাকী তুমি এতিয়া কিহৰ টিউশচন লৈছা।
মই মে - মেথছ, চা - চাইন্স, ইংলিছ,
অংক, বিজ্ঞান আৰু ইংৰাজী।
অঁ।
কেনেকুৱা পঢ়াই ছাৰজনে?
ভালেই পঢ়ায়, এতিয়ালৈকে ইংলিছ আৰু বিজ্ঞানটো পঢ়োৱা নাই বাৰুতে। অংকটোৱে কৰাই আছে।
অ' অংক কেনেকুৱা কি কৰাই আছে এতিয়া?
এতিয়া আমাৰ যুগান্তক বিপৰীত সংখ্যাবিলাক কৰাই আছিলে।
অ' তাত কি কি আহে?
হা?
তাত কি কি আহে?
তাত তোমাৰ কেনেকে বুজাম এতিয়া। পুৰণ, হৰণ। তাৰ পিছত কাটা-কাটি।
এক্স ৱাই বিলাকো আহে নেকি ন?
অ' সেইবিলাকো আহে।
অ' ঠিকে আছে, ভালকে পঢ়া শুনা কৰিবা।
অঁ।
বাকী, কিবা কাম কৰি আছা নে, মানে বাহিৰা কিবা কাম?
অ' এ ভলীবল খেলো।
অঁ আৰু
ভলীবল, আৰ্ট, গান।
ভলীবলত কি কৰে?
ভলীবলত কি তোমাৰ আমিতো উম
সদায় যোৱানে, নে কেইটা বজাত যোৱা?
আমাৰ চাৰিটামান আছে, আনটাৰ সাতটালৈকে।
উম, ঠিকে আছে তেন্তে। ভালকে খেলা-ধূলা কৰা।
উম।
গানো শিকি থাকা, ছবিও আঁকি থাকা।
উম, তাকে।
ঠিকে আছে, বাকী মাহঁতৰ খবৰ ভালেই?
অ' ভালে ভালে, আমাৰ আইতাহে ঘৰত নাই।
অঁ ক'লৈ গ'ল?
এয়া পেহীহেত ঘৰলে গৈছে।
কিয়, তাত থাকিব?
অ' দুদিনমান আছে।
উম, বাকী
তোমাৰ মা-দেতা?
মোৰো মাহত ঠিকে আছে বাৰুতে।
অহ'।
এ ভণ্টিহে অলপ গা বেয়া।
অ' তাই বেমাৰে নুগোছে ন?
নাই, এটা পিছত এটা এটা পিছত এটা আহিয়ে থাকে।
আজি হস্পিতেলত বেজি দি আনিছোহে।
অ' কি হৈছে?
টনছিল।
ভাল পোৱা নাই ন।
এতিয়া অলপ পাইছে, আগতকে কালি-পৰহিতকে। বেজিটো লোৱাৰ পৰা অলপ ভাল হৈছে, এই কথা নুশুনে যে তোৰ কাৰণেই হৈছে।
কিয় ঠাণ্ডা পানী খায়?
ঠাণ্ডা পানী খাব, পকাত আহি পেলাই বহি যাবহি।
অ', পোৱালিৰ উৎপাত থাকে আৰু দিয়া। ন।
তাকে, তাকে। বাকী কোৱা আৰু খা-খবৰ?
ভালেই, ঠিকে থাকে তোমাৰ?
মোৰো ঠিক-ঠাক। এবাৰ ফুৰিবলৈ ক'তো যোৱা নাই?
গুৱাহাটী গৈছিলোঁ, গুৱাহাটীৰ পৰা আহিলোঁ, এতিয়া যোৱা নাই।
অ', কি কি চালা গুৱাহাটীত?
গুৱাহাটী ছাইন্স মিউজিয়াম ছায়েন্স চিটি, তাৰ পিছত জুবিন ক্ষেত এ্
অ'
কামাখ্যা মন্দিৰ সেনেক চাইছো আৰু দুটামান জেগা।
আৰু
সময়তো মিলাব নোৱাৰিলো যে, চব চাব নোৱাৰিলো।
শ্বহীদ ক্ষেত্ৰ নাচালা?
অ', সেইখন চাইছো পাহৰি গৈছিলো। চাইছো, চাইছো বৰ ধুনীয়া মানে চিনেৰিখন।
কি কি শিকিলা তাৰ পৰা?
কোন কোন জেগাৰ পৰা?
য'ত য'ত গ'লা।
চা, কামাখ্যা মন্দিৰতটো এনেকে শিকিবলৈকে একো নাই ইহঁতে।
কিয়া নাই, তাতো মাৰ এটা ৰূপৰ দৰ্শন হয়। গোটেই দেশ-দুনীয়াৰ পৰাই মানুহ আহে তালে।
অ', সেইটো হয়, সেইটো হয়, বহুত মানুহ আহিছে, বহুত মানুহ দেই। হাজাৰ হাজাৰ মানুহ আৰু
এটা পবিত্ৰ স্থান।
উম, জুবিন ক্ষেত্ৰ গৈ বহুত ভাল লাগিলে, এ, দুখ লাগিলে বেছি।
উম, সোণাপুৰত আছে ন জুবিন ক্ষেত্ৰ?
অ', সোণাপুৰতে আছে।
অহ, তাৰ পৰা কি কি শিকিলা? জুবিন ক্ষেত্ৰ বহুত প্ৰশ্ন আহিব দেই, এইবাৰ।
উম, বহুত প্ৰশ্ন আহিব।
এইবাৰ চাই ল'বা কিন্তু দেই, জন্ম কেতিয়া হৈছিলে, মৃত্যু কেতিয়া হৈছিলে? তেওঁৰ অসমীয়াৰ প্ৰথম ছবিখনৰ নাম কি? তেওঁৰ এলবামটোৰ নাম কি? সেনেকে বহুত কুৱেশ্যন আহিব। ভালকে পঢ়া-শুনা কৰিবা, বাহিৰা কুৱেশ্যন বহুত আহিব।
আমি দীঘলীপুখুৰী চালো।
অহ, ভালেই বোনাইছে, এইবাৰতো ডাঙৰকে বোনাইছে দীঘলীপুখুৰী।
দীঘলীপুখুৰীটো ডাঙৰ কৈ বোনোৱা নাই, দীঘলীপুুখুৰীতটো বহুত আগৰ পৰাই আছে এইটো এতিয়া লৈকে চৰকাৰে এইটো চোৱাই নাই।
এখন যে হেৰি বনাইছে আৰু এখন দলং বনাইছে যে।
অ' এইখন নামটো কি আছিলে হৰ্ষবৰ্ধনৰ
অ' সেইখন বেছি ধুনীয়া মানে।
সেইখন বৰ ধুনীয়া বনাইছে দেই। তুমি কথা এটা জানা নে?
কি?
দীঘলী পুখুৰী কোনে বনাইছিলে?
নাজানো নহয়। কোনে বনাইছিলে? কোনে বনাইছিলে?
ভগদত্তই বনাইছিলে। কাৰ কাৰণে বনাইছিলে জানানে?
হা?
ভগদত্তই বনাইছিলে। ভগদত্তই নিজৰ জীয়েক ভানুমতীৰ কাৰণে বনাইছিলে।
তাকে মই পাহৰিছো অলপ, পঢ়া নাই যে বহুত দিন।
সেইটো হয় বাৰু দে। ইমান আগতে পঢ়া ন সেইবিলাক।
উম পঢ়া নাই মানে মই বহুত দিনেই হ'লে আৰু নপঢ়া বাৰু তো।
উম আমিতো এয়া ক্লাছ এইটত পাইছো তোমালোকেটো এতিয়া বহুত হেৰিয়া ভাইছ, ডিগ্ৰী কৰি আছা যেতিয়া আৰু
ডিগ্ৰী কৰিলেও জানিব লাগে, কিন্তু সেইয়া পঢ়া হোৱাই নাই বহুত দিন। আৰু তাতে বাহিৰৰ কিতাপো সেনেকে চোৱা হোৱা নাই যে।
উম উম।
মই মানে ভূগোলৰ ভূগোলত মেজৰ লৈছো ন, সেইবিলাক নাহেই সেইবিলাক পঢ়িব লগা দৰকাৰেই নাথাকে।
ভূগোলত কি কি আহে ন'?
ভূগোলত পৃথিৱীৰ বিষয়ে আহিব।
উম।
পৃথিৱীখন কেনেকে গঠিত হ'ল? পৃথিৱীত কি কি বস্তু আছে? ক'ত কি থাকে? মেপ চেপৰ কথা আহিব। তাৰপিছত মানচিত্ৰৰ কথা আহিব। লিখিবতো লাগিবই। চবতে লিখিব লাগে।
উম।
ভূগোলত এতিয়া
কিবই ভাল লাগে?
অ' তাত প্ৰেক্টিকেলটো বেছিকে থাকে আৰু।
উম।
ভগোলটো তাৰ ওপৰতে উম মানে এটা মানদণ্ডৰ নিচিনা ন ভূগোল। প্ৰেক্টিকেলৰ। প্ৰেক্টিকেলখিনি নহ'লেতো ভূগোলৰ কামেই নাই।
উম।
কাৰণ মেপৰ পৰা আদি কৰি, স্কেল চব তাতে থাকে, সোমাই থাকে।
উম।
সেইটো কাৰণে।
তুমিটো আৰ্টো শিকোৱা?
উম আৰ্ট স্কুল এখনত কৰাই আছোঁ বাৰুতে।
উম, কম্পিটিচন বিলাক দিয়ানে নাই, এক্সিবিচন বিলাক?
নাই সেনেকে দিয়া হোৱা নাই, মই শিকা নাই যে আচলতে।
অ, শিকা নাই নেকি?
মই শিকা নাই। মই শিকাই আছোঁ, কিন্তু শিকা হোৱা নাই আৰু মোৰ সেনেকে পৰীক্ষাও দিয়া হোৱা নাই। এ, এবাৰ নাই, এবাৰ দিছিলো কাশ্যপদাৰ লগত কথা পাতিব লাগিব এবাৰ। যোনজন দাদাৰ তাত শিকো।
উম, এই, শিকিলবা এনে কাগজ বিলাক বহুত চাৰ্টিফিকেট বহুত দৰকাৰী হয় পাচলে।
উম, নহয় শিকিবলৈতো লাগে বাৰুতে, কিন্তু সেইয়া শিকিবলৈ নাই বাৰুতে অলপ যোনবিলাক বেছি টান, সেইবিলাক শিকিবলৈ বাকী আছে।
অ,
কিন্তু সেয়া শিকাবলৈ মানে, যোনজন ছাৰ আছে সেইজন ছাৰে একেই শিকাই যে, কি শিকিবা বেলেগ মানে ইম্প্ৰুভ বুলিবলে নাই সেনেকে।
অ, কি কৰা অ, তুমি?
মই, মোৰ চব কালাৰে কৰিছো।
ৱাটাৰ কালাৰ চব, কৰিছে ন?
উম,
উম,
এই এইবাৰ কেনভাছত ছবি আঁকিম বুলি ভাবিছিলো, তাৰপিছত সেই সিটোহে হোৱাগে নাই, কেনভাছ আনিব লগা হৈ আছে মানে। অলপ পইচাৰ অসুবিধা হৈ আছে যে, সেইটোৱে পইচাৰ অসুবিধা হৈ আছে। আৰু মানে কালাৰ তো, বহুত দাম লয়, কালাৰটো এবাৰ ইউজ কৰাৰ পিছত শেষ হৈ যায় যে, বেছিকে ইউজ কৰি থাকিব নোৱাৰি ব্যৱহাৰ কৰিব নোৱাৰি।
বহুত শুকাই যায়, জল্দি শুকাই।
উম, সেইটো কাৰণে মানে দিগদাৰ হৈ যায় অলপ, অলপ পইচা অসুবিধা হৈ আছে, পইচাটো আহিলে কৰিব পাৰি আৰু।
উম, চাইলোৱা।
তাকে বাকী তুমি কি কি কৰি আছা? এতিয়া ছবিত
হ'ব মানে বিপ্লমাৰ টিম।
উম, কি আঁকি আছা এতিয়া, কেনেকুৱা ধৰণৰ ছবি আঁকি আছা।
দুটা হিউমেনক্সিগাৰ আঁকি আছো, তাৰপিছত পৰ্ডেল আঁকি আছো।
ইমান পি, শিকাইচে
এই ঠিকে আছে।
উম, টান আছে দেই, অলপ ভালকে শিকিবা নহ'লে পিছত দিগদাৰ হৈ যাব।
মিলাব দিগদাৰ হয়।
অ, ৱাটাৰ কালাৰ কৰি আছা নে আমাৰ কেৰনচ হ'ল, অইল কিষ্টেল হ'ল, পেঞ্চিল হ'ল, এতিয়া আমি ৱাটাৰত কালাৰ কৰিছো।
উম, ঠিকে আছে, কৰা ভালকে কিবা নোৱাৰিলে সুধিবা।
হু?
সুধিম দিয়া বোলো।
উম।
তুমি আৰ্টৰ এই, তুমি আৰ্টৰ কাশ্যপ বুলি কোৱা মানুহজনক চিনি পোৱা নেকি?
উম, দিয়া হ'ব দিয়া, বাই বাই।
অ', অ' বাই বাই।